হেল্ল' বন্ধু অ হেল্ল' বন্ধু কি খবৰ কি মই ভালে তুমি
মইো এয়া জাষ্ট ভাত খাই কিনে আহিনে অলপ মানে ৰেষ্ট কৰি আছো
অ আমি ভাবিছিলো আজি বিহু অ মোৰ খোৱা নাই ৰ'বা এতিয়া এতিয়ালৈ খোৱা নাই আৰু মই আজি ভাবিছিলো আমি বিহুৰত ওপৰত অলপ আলোচনা কৰিম বুলি ভাবিছিলো
অ পাৰি পাৰি
উম এনে আমাৰ বিহু বিহুৰ বিষয়ে জানাতো অতিকৈ দৰকাৰী কিয়নো বিহুতো আমাৰ জীৱনত আমাৰ ্ৃতি এনে তুমি বিহুৰ বিষয়ে কি কি জানো
মই মানে জানো যে কি কয় আহ কিবা ৰঙালী বিহু হৈ গল ৰঙালী বিহু মানে অসমীয়াৰ মানে এইটো মানে নতুন বছৰৰ মানে চৰু কৰে না এইটো মানে এইটো মানে
উ আঠজানানী দিয়ে নতুন বতৰ আঠজান
মানে নতুন বছৰৰ মানে কিবা কৰে ন হয়